হেল্ল'
হয়
তোমালোকৰ ফালে কি কি উৎসৱ হয়।
আমাৰ ফালে চব উৎসৱ হয় বিহু ঈদ
আৰু
মানে উম
উ
পূজা সকলো হয় নিজৰ নিজৰ ধৰ্মীয় অনুষ্ঠানবোৰ হৈয় থাকে আমাৰ
উ বিহু বিহু ভালকে পাতে ন
হয় হয় পাতে আমিও যাওঁ অংশগ্ৰহণ কৰো চাওঁ
হয় আমাৰ ফালেও কেইদিনমান আগত ডাঙৰ বিষয় এটা পাতিছিলে। এইটো ৰাতি দুটালৈকে ৰাতি দুটালৈকে চলিছিলে। বহুত ভাল লাগে।
আহ আমাৰ বিহু বুলি কথা ন তিনটা বিহুত ভগাই ভগাই খাই মানুহে এটা বিহুত মাছ ভাল পাই খাই। কিনে আৰু এটা বিহুত পিঠাৰ কাৰণে আ এটা বিহু ধৰা এই ন টো নত কাট। তিয়নে ঘৰত কাতি বিহুত
হয় আমাৰ ফালেও আমাৰ ফালে বিহু আমাৰ ফালে বিহুই দিৱালী হয় আৰু হোলী পাতে আৰু দিৱালীত ফটকা ফটকা চটকা ফটাই লাইট চাইত জলায় দিৱাল পাত।
দীপাৱলীৰ সময়ত আমাৰ ইয়াতো, সকলোৰে ঘৰত দি, দিয়া জ জ্বলাই, তাৰপিছত টেই, লাইটবিলাক যে নতুনকে ওলাইছে, জিলি কি থাকে সেইবিলাক লগায়। চবৰ ঘৰতে লগায়, আনন্দ কৰে সকলোৱে।
হয়, খুব মানে আনন্দৰ এটা দিন। সকলোৱে ফুৰ্তি আনন্দ কৰ
অ', হোলি হয়নে নে হয়নে তোমালোক কৰবালে হ'লি পাতানে?
আহ, হ'লে আমিও মানো মানে। হয়।
ঠিক আছে হ'ব পিছত কথা পাতিম।
হ'ব ঠিক আছে।